অহ
অ এই তুমি মোক এই আবেলি সময়ত ফোন কৰি আছিলা হবলা মই মিচ কল পাইছো
অ তোমাৰ মোৰ মানে কথা এটা আছিলে সেইকাৰণে ফোন কৰিছিলো
অ কোৱা কোৱা
ক'ম বাৰু এতিয়া হেৰি কিবা কৰি আছা নেকি ঘৰত
এই কৰি আছো মানে মই তোমাৰ ছবি এটা আঁকি আছিলো বহুত দিন ছবি অঁকা নাই
হয়
তাৰ পিছতে আজি আকৌ এই কাম বন কৰি থাকোতেই এনেকে জামেতি বাকছটো পালো মই বোলো বহুত দিন ছবি তবি অকা নাই সোমাই আছিলে টেবুলতে
অ ছবি অঁকা মানে চক এটা আছে তোমাৰ
অ আছে আগৰ পৰাই তোমাৰ মানে আগতে সৰুতে ফুৰবা গিছিলো নহয় এ যোৱা যোৱা এক দুই বছৰলৈকে আঁকি আছিলো তাৰপিছতে তোমাৰ এ কামৰ ব্যস্ততাতে থাকি গ'ল আৰু মন দিবলৈও সময়ো পোৱা নাই
মই আক এতিয়া ছবি আঁকিব নাজানো ভালকে
অ এই মই আক মানে সৰুতে মিউজিক স্কুলত এনেকে ছবি শিকিছিলো আক
হয় আচ্ছা হয়
তুমি কি কৰি আছিলা
মই এই আছোঁ আৰু এনেই চাহ খাই এতিয়া বহিছোঁ অকণমান।
অ
তাৰপৰা কথা এটা মানে মনলে আহিলে
অ কোৱা কোৱা।
হেৰি নহয় আমাৰ যেতিয়া যিটো মইনা পাৰিজাত আছে ইয়াত
অ'।
সেই মইনা পাৰিজাতৰ অধিৱেশন পতিবৰ হ'ল নহয়।
অ' অধিৱেশন পতা আমিতো জুলাই আগষ্টতে পাতিব লাগে এনেই।
অ', এতিয়া আগষ্ট ছেপ্টেম্বৰ এনেকুৱাতে পাতিলে ভাল আৰু।
অ', আগতে আমি এনেকুৱাতে পাটো আগষ্ট ছেপ্তেম্বৰতে।
হয়-হয়, এতিয়া মইনা পাৰিজাতৰ ধৰি লোৱা এতিয়া এই বিভিন্ন এতিয়াটো মিটিং হৈ আছে দেওবাৰে- দেওবাৰে।
অ', দেওবাৰে- দেওবাৰে হৈয়ে আছে গম পাইছু বাৰু আমাৰ ল ছোৱালীহঁতে যায় নহয়।
হয়, এতিয়া অধিৱেশনখন অধিবেশনখনতে আমি অকমান জড়িত হ'ব লাগিব নহয়, তেতিয়াহে ধৰি লওক হ'ব আমিও প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আছিলো।
অ', হয়-হয়, হ'ব লাগিব। মোক মানে তোমা এই যোৱা সপ্তাহত আমাৰ এই সম্পাদক দাই লগ পাইছিলে।
অ', তেখেতে কৈছিলে চাগে?
অ', তেখেতে কৈছিলে, তেওঁ কৈছে যে ল'ৰা তহঁতে অলপ গুৰুত্ব দিব লাগিব। সে মানে মানুহজনে অলপ চেষ্টা কৰি আছে কিন্তু গোট খোৱাব পৰা নাই ল'ৰা খিনিক।
অ', হয়, আৰু এইবাৰ অনুষ্ঠানটো অকন ডাঙৰকে পাতিব লাগে।
অ', এইবাৰ অলপ ডাঙৰকে পাতি দিব পৰা যায়। আমি যদিও ভালকে যদি জড়িত হৈ দিওঁ, আমি যদি লাগি ভাগি দিওঁ, তেতিয়াহলে নিশ্চয় পত পাতিব পৰা যাব।
আৰু অকল মানে অধিৱেশন বুলি নহয়, ধৰি লোৱা আমি পাক্তন ছাত্ৰ-ছাত্ৰীটো বহুত আছো।
আছো অ'
ছবেই ছবেই ধৰি লোৱা, প্ৰাক্তন ছাত্ৰ- ছাত্ৰী মানে অ', মানে এইটো এটা মিলিত হম আৰু সেইদিনা। সমাৰোহ, সাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ।
অ', অ', অ', পৰা যায় পৰা যায় তেনেকে। অ', তোমাৰ খৰচটো কৰিব লাগিব, যদিহে আমি গোটেইখিনি লগ খাওঁ। আৰু আমি বোৰে নিশ্চয় কিবা এটা কিবা এটা দি সহায়ো কৰিম নহয়?
হয়-হয়, এই প্ৰাক্টন ছাত্ৰ ছাত্ৰীসকলে এই ধৰি লোৱা তোমাৰ ডনেশ্যন টাইপত কিবা এটা দিব আৰু।
অ', দিব পৰা যাব, আৰু তোমাৰ এ মইনা পাৰিজাতৰ ফাণ্ডতো অলপমান পইচা আছে বুলি সেইদিনাখন মানে দাদাই কৈছিলে।
উম, আছে -আছে।
অ', তাকে আও আকৌ তোমাৰ হেৰি আমি তিনিদিন বা তিনিদিন বা চাৰি দিনৰীয়া কাৰ্যসূচীৰে তোমাৰ অনুষ্ঠানতটো যদি পালন কৰো।
অ', তিনিদিন হলে হৈ যাব।
অ', তোমাৰ এদিন সাহিত্য হ'ল এদিন কৃষ্টি হ'ল।
হয়।
তাৰপৰা এদিন মূল মিটিং।
মূল মিটিং, আৰু এনেকুৱা পাৰি মূল মিটিঙৰ দিনা ধৰি লোৱা তুমি ৰাতিলে আমি এই ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা এখন নাটক বা ভাওনা এনেকুৱা কিবা পাতিব পাৰো নহয়।
নাটক, ভাওনা নহ'লে সাংস্কৃতিক অনুষ্ঠান এটাকে
অ', তেনেকুৱা কিবা এটা পাটিলে ভাল লাগিব আৰু।
অ' ভাল লাগিব, তোমাৰ এই আজিকালি লৰা-ছোৱালীবোৰ তোমাৰ স্মাৰ্টো নহয়, এহেতবোৰ মানে চবতে চ'বতে অংশ গ্ৰহণ কৰিব জানি চ
অ, চবতে, কয় দে। সেইকাৰণে কৈছো এতিয়া আমাৰ, ইহঁতে বহুত দিন ধৰি লোৱা একো কৰাও নাই।
উম,
আৰু এতিয়া যদি গৰম বন্ধ হৈ আছে, এতিয়া যদি আমি ৰিহাৰ্চেলটো কৰি থওঁ কিবা এটা।
অ,
এতিয়া আগষ্টলৈ আমি ধুনীয়াকে, উদযাপন কৰিব পাৰিম।
অ, পাৰিম, পাৰিম, পাৰিম তোমাৰ এই অহা দেওবাৰে, যেতিয়া মইনা পাৰি যাত আকৌ হ'বয়ে নহয়।
হয়।
সেইদিনাখন আমি দুটা যাম দেই, এই মানে সৰু, সৰু মইনাসকলক কথাটো ক'মগৈ।
অ, সেইদিনাই কথাটো আলোচনা কৰিম।
অ, সিহঁতক বুজাইও দিম, কি কি কৰিব লাগিব।
হয়, আৰু আমাৰ, এহেত আমাৰ লগৰ ইহঁতকেইটাকো মাতি দিব পাৰিম নহয়।
অ, লগৰ গোটেই কেইটাকে মাতি দিব পৰা যাব।
সিহঁতেও কৈছিলে মানে এইটো কথা, চবৰে মনত আছে আৰু।
অ,
বাকী অকমান আগভাগ ল'লে হে হ'ব।
আগভাগ ল'লে হ'ল, ভালো হ'ব পিছে দেই কাৰণ, এতিয়া তোমাৰ চ'ব খেতি বাতিৰ পৰা লাহে, লাহে আজৰিও হ'ব।
হয়, হয়।
আৰু সময়ো দিব পাৰিব, তেতিয়া মইনা পাৰিজাতক।
আৰু আমি এইটো ধৰি লোৱা, গোটেই সদৌ অসম ভিত্তিককে পাতিব পাৰিম নহয়।
সদৌ অসম ভিত্তিকে পাতিব পৰা যাব কিন্তু আঞ্চলিককে পাতিলেও বহুত ডাঙৰ হ'ব।
তেনেকে অসমৰ পৰা ধৰি লোৱা, বিভিন্ন প্ৰতিনিধি আহিব।
অ,
তেনেকৈ পাৰি নহয়।
অ, তেনেকে হ'লে তোমাৰ অ, আগবতে নহ'ব, গম পাইছা অকনমান তোমাৰ আমাৰ এই ফিল্ড খনতে হ'লেও ব্যৱস্থা ব্যবস্থাটো কৰিব লাগিব মানে, জেগা সৰহকে লাগিব।
হয়, এটা মঞ্চ বনাব লাগিব তেন্ত দি।
অ, মঞ্চ বনাব লাগিব, আৰু তোমাৰ সেইকেইদিনত যদি ডাঙৰকে পাতা, তেনেহ'লে মানে কি হ'ব। এ, ল'ৰা-ছোৱালীয়ে বহুত গোট খাব কিন্তু দেই, তোমাৰ এতিয়া সাহিত্য প্ৰতিযোগিতাতে হ'ওক। কৃষ্টি প্ৰতিযোগিতাতে হ'ওক।
এই ল'ৰা- ছোৱালী হ'ব বাৰু আৰু অভিভাৱকসকল আহিব।
অভিভাৱকসকল আহিব, তেওঁলোকৰ বহিবৰ কাৰণে তোমাৰ চকী ব্যৱস্থাটো কৰিব লাগিব।
উম, খৰচটো অলপ হ'ব বাৰু।
খৰচ, অলপ ভালকৈয় হ'ব।
অ, এই, এইটো আমি এ, এটা কাম কৰিম ধৰি লোৱা। প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ পৰা তুলিম বা অভিভাৱকসকলৰ পৰাও আমি কিবা এটা সাহায্য তুলিম।
অ, পৰা যাব।
আৰু আমাৰ যিসকল পঞ্চায়তৰ প্ৰতিনিধি বা এই মানে আমাৰ বিধায়ক আছে, তেওঁলোকৰ পৰা আমি কিবাটা বিচাৰিম।
কিবা এটা, কিবা এটা, বিচাৰিব পৰা হ'ব হয়, অ'।
সেইটো সাহায্য হিচাপে আৰু।
সাহায্য হিচাপে আৰু মানে কি বিধায়ক মহোদয়ে এ, নিশ্চয় চাগে সহযোগিতাও কৰিব ন।
এ, কৰিব, কৰিব তেখেতে আছিলে এতিয়া এই অনুষ্ঠানবোৰলে যিকোনো সাহায্য দিয়েইেতো।
দিয়ে আৰু মানে তেখেতক পাৰিলে আমি মাতি দিম অনুষ্ঠানটোলে
হয় নিমন্ত্ৰণ দিম আমি
অঁ নিমন্ত্ৰণ দিম
হয় তেনেকে পৰা হ'ব
কৰা হব আৰু তোমাৰ সাহিত্য প্ৰতিযোগিতা দিনাখন যোৱা বছৰ মানে কি হল এই সাহিত্যৰ দিনাখন বক্তৃতা আবৃতি এই কবিতা আবৃত্তি প্ৰতিযোগিতাখন পতা নহ'ল গম পাইছাই নহয় যোৱা বছৰ
অ গম পাইছে বাৰু
অ বহুত ল'ৰা ছোৱালীয়ে আপত্তি কৰিছে এইবাৰ কিন্তু পাতিব লাগিব
এইবাৰ পাতিব লাগিব আৰু এইবাৰ হেৰি মানে বহুত ল'ৰা, ছোৱালী আছেতো মানে প্ৰতিযোগিতা এবাৰ ভালকে হ'ব।
ভালকে হ'ব, প্ৰতিযোগীৰ সংখ্যা বৃদ্ধি হ'ব আগতকে।
সেইটোও অ, তোমাৰ এইবাৰ মানে তোমাৰ সময় সময়টোহে কম হৈ যাব নেকি গোটেই ল'ৰা ছোৱালী বেছি হোৱাৰ লগে লগে আকৌ এটা প্ৰতিযোগিতাতে বহুত সময় লাগি যাব নহয়
নহলে কাম এটা কৰিব পাৰি ধৰি লোৱা এ এফালে মঞ্চত কবিতা আবৃত্তি প্ৰতিযোগিতা হৈ থাকিব আৰু আন দুয়োফালে তোমাৰ চিত্ৰাংকন প্ৰতিযোগিতা চলাই থাকিব পৰা যাব
হয় হয় আৰু এনেকুৱা আমি ভাগ ভাগ কৰি দিম ন এনেকে উচ্চ শাখা নিম্ন শাখা
অ উচ্চ নিম্ন মধ্য শাখা কৰিব নেকি
মধ্য শাখাটো নাৰাখো নেকি তেতিয়া মানে উচ্ছ নিম্ন কৰি লে সময়টো সোনকালে হ'ব বাৰু
অ হ'ব তেনেহ'লে উচ্চ আৰু নিম্ন শাখাকে কৰিব পৰা যাব
অ তেনেকেও ধৰি লোৱা বয়সৰ ওপৰত নি নিৰ্ভৰ কৰিব ধৰি লোৱা তোমাৰ ছয়ৰ পৰা কিমান মান থাকিব বাৰ বছৰ মান লৈকে
এ নহয় হেৰি বয়সত ধৰি লোৱা অকণমান খেলি মেলি হয় তাতকে আমি ক্লাছত ধৰিলে ভাল হ'ব তোমাৰ ধৰি লোৱা ক্লাছ ছিক্স ছেভেন এইট ছেভেন মানলৈকে নিম্ন কৰি
হয়
এইট মানৰ পৰা টুৱেলভ মানলৈকে উচ্চ শাখা কৰি দিব পৰা যাব
হয় তেনেকৈও বেয়া নহয়
অ তেনেকে কৰিলে তোমাৰ সুবিধাও হ'ব কোন ক্লাছক সুধিলে তোমাৰ গম পোৱা যাব ন উচ্চ শাখা হব নে নিম্ন শাখা হ'ব
এতিয়া প্ৰথম প্ৰথম দিনা ধৰিলেও আমাৰ কি হ'ব কৃস্তি হ'ব ন নে সাহিত্য
প্ৰথম দিনা সাহিত্য হ'ব
সাহিত্য সাহিত্যত তোমাৰ কবিতা বা চিত্ৰাংকন এনেকুৱা ৰচনা এইবোৰ হৈ যাব বক্তৃতা
ৰচনা প্ৰতিযোগিতা বক্তৃতা প্ৰতিযোগিতা আকস্মিক বক্তৃতা
হয় এইবোৰ মানে সেইদিনাই হৈ যাব
উম' আৰু তৰ্ক প্ৰতিযোগিতাতো ৰাখিবানে নাৰাখা?
তৰ্কতো ৰাখিব লাগে কাৰণ এতিয়া মানে বৰ্তমান এই- এই মানে লৰা ছোৱালীয়ে এইবোৰ জানিব লাগে বিতৰ্ক-
অঁ জানিব লাগে জানিব লাগে আৰু তৰ্ক প্ৰতিযোগিতাতো চাইও ভাল লাগে নহয়।
হয়, আৰু মানে এনেকুৱা এটা মানে টপিকটো মানে বিষয়টো এনেকুৱা বাছনি কৰিব লাগে যাতে- এইটো ভৱিষ্যতে কামত আহে কোনোবাই সপক্ষে ক'ব কোনোবাই বিপক্ষে ক'ব।
উম উম'।
হয়টো, তেনেকুৱা ভাল মানে যুৱ সমাজৰ লগত জড়িত-
অঁ অঁ ঘত- অঁ হয়, এইটো কাম এটা কৰিবা তুমি দেওবাৰে কথাটো তুমি উলিয়াবাচোন আমাৰ ডাঙৰকেইজনৰ আগত।
বিচাৰ কৰিম বাৰু সেইদিনা।
অঁ, সেইদিনাখন তেওঁলোকে কি বিষয় দিয়ে চাবা।
বাৰু ঠিক আছে। আহিবা সেইদিনা তুমিও।
অঁ' যাম, যাম। তাৰ পিছত আকৌ কৃষ্টি প্ৰতিযোগিতাখন অঁ, এহেতঁকো মই ক'ম।
অঁ' তাপা কোৱাচোন।
কৃষ্টি প্ৰতিযোগিতাখন তোমাৰ কি কি হ'ব বৰগীত হ'ব, নৃত্য হ'ব ন।
অঁ' বৰগীত তাপা নৃত্য মানে আধুনিক নৃত্য সত্ৰীয়া নৃত্য এনেকে আমি কেইবাটাও নৃত্য আহিব নহয়।
অঁ' হ'ব অঁ, তাৰপিছত আৰু মই ভাবিছোঁ কি? আগতে যেনেকে আমি ভূপেন্দ্ৰ সংগীত ৰাভা সংগীত দিওঁ এইবাৰো দিম। আৰু লগতে মানে জুবিন গাৰ্গৰ জুবিন সংগীতটো দি দিলে ভাল হ'ব নেকি।
অ এতিয়া জুবিন গাৰ্গৰ গান লাগিবই কাৰণ তেখেতৰ মানে এইটো আমি- মানে স্মৰণ কৰিম সেইদিনা। হয় হয়।
তোকণিত।
আৰু আজিকালি মানে বিশেষকে ল'ৰা ছোৱালীবোৰ জুবিন গাৰ্গৰ গানটো চবে শুনিয়ে ডাঙৰ হৈছিলে।
হয়, অঁ'।
চবে মুখে, মুখে আছেই।
অঁ, গতিকে ভাল হ'ব! আমি সেইটো সিদ্ধান্তও ল'ম দেই।
অঁ, সেইটো সিদ্ধান্তও ল'ব লাগিব।
আৰু হেৰি কৰিব লাগিব তোমাৰ- এঁ যোনদিনাখন মানে প্ৰথম উদ্বোধন হ'ব জাতীয় পতাকা উঠাত- তীয় পতাকা নহয় মানে আমাৰ মইনা পাৰিজাত পৰা পতকা উত্তোলন হ'ব।
অঁ, হয়।
সেইদিনাখন তোমাৰ গছপুলি ৰোপন কাৰ্যসূচী ৰাখিব লাগিব আৰু লগতে সেই জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি এটা অনু- স্থানো, ৰাখিব লাগিব।
অঁ', এই দুটা অনুষ্ঠান লাগিবই।
অঁ' মানে কি মই দেখিছোঁ, মানে তোমাৰ বহুত- বহুতে তোমাৰ এতিয়া জুবিন গাৰ্গক স্মৰণ কৰা কমাই দিছে ন আমি মানে সেইটো নেৰোঁ।
হয়, হয়, এইটো আমাৰ মানে এ অসমীয়া জাতিৰ কাৰণে এইটো এটা লাগিবই জুবিন গাৰ্গক।
অঁ', আৰু বেলেগ নহ'লেও ন্যায় নোপোৱালৈকে আমিতো তেখেতক মনত ৰাখিবই লাগিব।
হয়, হয়। তাপিছত এতিয়া হেৰি গছপুলিটো মানে হেৰি কৰিব লাগিব‌, প্ৰত্যেকজন- ষ্টুডেণ্টে মানে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যদি এজোপাকৈ ৰুওঁ-
অঁ'
সেটো পৰা হ'বনে বাৰু।
পৰা হ'ব। তেতিয়াহ'লে আমি মানে কি কৰিম, আমাৰ এতিয়া মইনা পাৰিজাতৰ- এ অনুষ্ঠানটো য'ত পাতিম, তাৰ সন্মুখেদি যোনটো ৰাস্তা গৈছে
অ' সেই ৰাস্তা কাষে মানে দুইকাষে ৰুব পৰা হ'ব
অ' দুইকাষে ৰুব পৰা হ'ব আমি লাগিলে এ আগতীয়াকে গাঁত খান্দি থম
আৰু আমি পুলি গছ গছৰ পুলি আমি যোগান ধৰিব পাৰিম নহয় ধৰি লোৱা নাৰ্চাৰীৰ পৰা কিনি আনিম বেছি খৰচ নহয়
অ', হ'ব আমি নাৰ্চাৰীৰ পৰা তোমাৰ গছৰ পুলি ভাল ভাল মূল্যবান গছৰ পুলি লৈ আনিম!
হয় আৰু বেছি নহয় খুব বেছি দুশ, দুশ মান ষ্টুডেন্ট আছেনে আমাৰ
অ' দুশমান হ'ব পাৰে দেই আৰু মানে কি এই উদ্বোধনৰ সময়ত ষ্টুডেন্ট অলপ কমো হয় বাৰু তথাপিও আমি দুশ
অ অ' দুশ আনিম ধৰি লোৱা নষ্ট নহয় ন গছ পুলি আমি
আকৌ ৰুই পেলাম ন যদিহে থাকি যায়
সেইকাৰে আমি ধৰা আৰু আমাৰ ৰাস্তা কাষে, কাষে ৰুব পৰা হ'ব বহুত
অ' বহুত আৰু তোমাৰ গাঁৱৰ মানুহখিনিও ভাল পাব, যে এনেকোৱা এটা ভাল পদক্ষেপ লৈছে বুলি
অ ভাল এইটো হয় হয় এইবোৰ কথা ভাবি এইটো, এইটো ভালেই হৈছে বাৰু
অ অ এইটো কথা ভাল হ'ব আৰু তোমাৰ আৰু তুমি যোনটো সাংস্কৃতিক অনুষ্ঠানৰ কৈছা কৈছা সেই টো কৰিব লাগিব এই অনুষ্ঠানটোৰ শেষৰ দিনাখন
এটা সাংস্কৃতিক মানে অনুষ্ঠানতে এনেকোৱা কৰিম সেইকাৰণে দিনতো যিহেতু নৃত্য বা এইবোৰ হৈয়েই যাবগৈ নৃত্য গান
অ
ৰাতি আমি ধৰি লোৱা নাটক বা ভাওনা এনেকোৱা এখন পাতিব পাৰি
অ, ভাওনাটোতো তোমাৰ ভাওনা চাগে নহ'ব কাৰণ তোমাৰ- অ' ভাওনা হ'বলৈ হ'লে যথেষ্ট খৰচো হয়, লাইটিঙৰ-চাইটিঙৰ কথা আছে। নাটক এখন কৰিব পৰা যায়।
অ' নাটক এখনদি কৰিব পাৰি তেতিয়া ভাল হ'ব আৰু ভাল লাগিব ৰাতি।
অ ভাল হ'ব অ শেষৰ দিনা ভাল লাগিব। বাকী তোমাৰতো এনে না চবৰ শিক্ষক চিনাকি আছে দুই-এজন আগৰ পৰাই।
হয়, দুই-এজন আছে বাৰু এতিয়া মোৰ নাটকো আছে ভাল কিন্তু নতুন।
অ', তেতিয়া তুমি সেই কথাটো দেওবাৰ মিটিঙত উলিয়াবা আৰু লগতে তুমি আগভাগ ল'ব লাগিব সেই